হেল্ল'
হেল্ল কি কৰি আছা অহ কি কৰিলা অহ শুনো তুমি
অহ শুনি আছো কোৱা?
আহ ভাত পানী খালা
নাই নাই যি গৰম পৰি আছে হে বতাহ ফেনতলত বহি থিকেই আছো।
অ
ক'ত আছ ঘৰতেনে।
ঘৰতে। অলপ এই বাহিৰ ফালে ওলাইছিলো।
যি গৰম পৰিছে।
উম সেই কাৰণে উলাই আহিছো এই
খোৱা বোৱা হ'ল নে নাই কিবা।
খোৱা নাই চাহ খাই আহিছো আছো চাহ।
অ চাহ খালা।
আহ ব
ঠিকে আছে।
এ আমাৰ গাঁৱ তোমাৰ এই বাৰ মাহৰি
আহ
চিনি পোৱা।
নাই নাই আজিহে শুনিছোঁ।
নমি
উম আহ চিনি পাওঁ।
নামেৰি শুনা নামেৰি।
শুনিছোঁ শুনিছোঁ।
অহ এইফালে
উম উম মাহত এনেই ঘৰত আছে ন
এই চোটকা হৈ গয়া উম! মা নাই এই চোটকা হৈ গৈয়া।
ক'ত গল।
মানে নাই, ঢুকাইছে।
অ চৰি বেয়া নাই নাপাবা হা।
এই নাই নাই। বেলেগত থাকে মানে।
তুমি ঘৰত কিয় অকলে থাকা নেকি? মাতটো অকণমান ভাল কে দিয়া মাত,
মাতিতো ফাটিছে।
এতিয়া ঘৰত কোন কোন থাকে বোলে।
ঘৰত এতিয়া বৰ্তমান মই অকলে থাকো।
অঁহ! দাদা হত দাদা ভাইটি নাই নেকি?
আদা আছে দা কেই যে বৌ আহা
অহ আচ্ছা অহ অহ তুমি কি ঘৰে এতিয়া অকলে মানে।
মাততো মাততো মাততো ভালকে দিয়া মাততো ভালকে হ'ব দিয়া মাতো ফাটি ফাটি আহিছে।
ম
হেল্ল'
তুমা ঘৰটো ক'ত
মোৰ ঘৰ নগাঁওঁতে।
হু, হু অ' নগাঁও নগাঁও, মৃত্যুঞ্জয় ন মৃত্যুঞ্জয় ওচৰত নে? ওচৰতে নে দূৰত?
নাই নাই মৃত্যুঞ্জয় মন্দিৰখন বহুত দূৰ চাইদে।
বহুত দূৰ?
দূৰত আছে মৃত্যুঞ্জ গম পাইছা।
অহ অহ'
আহিছা নে নাই মৃত্যুঞ্জয়লে?
যোৱা নাই।
যোৱা নাই, আহিবা এবাক চাই যাবাহি।
অহ' দিয়ক উম'-
আহিবা আহি পেলাই এবাৰ চাই যাবাহি। বহুত ধুনীয়া বহুত ধুনীয়া বাও লাগিব।
উম' বাকী মই এইফালে কামাখ্যা, শিঙৰি চব ঘুৰিলো এইফালে, খালি পিত
উম' অহ' গৈ পেলাই আহিবা, অঔ বাপৰে কি ভল্টেজ দিছে অঔ।
কি আমিতো পাহাৰ পাহাৰৰ ধুনীয়াকে গছ-গছিৰ লগত বহি আছো।
অ ৰ'দ ৰ'দটো প পৰিছে নে?
ৰ'দতটো নাই পৰা, মানে আমাৰ ফালে ৰ'দতটো দিছে কিন্তু মানে গছৰ তলত আৰু বঢ়িয়া লাগিছে না বতাহ মাৰি আছে।
অ এনেই ৰ'দতো দিছে ন?
উম' এনেই গৰম দিছে।
বা যি চকু মোৰ চকু মেলিবই পৰা নাই যিমান হেৰি ভালে কৰিলা।
উম'
কোন কোন আহিছে?
আছে আৰু লগৰ চাৰিজন।
অ' বতাহতো দি আছে কাৰণে ভাল লাগিছে।
উম বতাহটো দি আছে কাৰণে ভাল লাগিছে, বাকী তুমি ভাত খালা?
বাকী ভাত খোৱা নাই বনাই আছে, খাম আৰু।
অ'
যি গৰম পৰিছে ভাত পানী খাবলৈ মন নাযায়।
অহ'
বাপৰে বতাহটো দি আছে কাৰণে একদম মজা লাগি আছে, ৰ'দতটো অকনমান কমি থকা হয়।
এইটো আৰু প্ৰকৃতিৰ নিয়মে আৰু সি কি কৰিব এতিয়া।
সেইটোৱে নাই, তেওঁ মানুহ মান তেওঁ মানুহৰো ভুল আছে ন, গছ চছ ইমান কাটা ব বহুত কাটিছে। এতিয়া হেইটো টো প্ৰকৃতি কাৰণে ন।
আমাৰ এইটো চাইডে যোনে কাঠ কাটে সিহঁতক ধৰি আছে পুৰা।
উম' ভালেই কৰিছে।
আমাৰ ইফালে ইমান সোণাৰ পৰা অভয়াৰণ্য আছে নামেৰি খনো অলপ ওচৰতেই ধৰা। মান আছে। ন এইবিলাক তো সেইবিলাকৰ পৰা চুৰ কৰি কৰি কাটি আছে তো সেই ধৰিবই না। পিকনিক প্লেচ আছে আমাৰ এইফালে ভাল ভালে আছে কামিন বিৰি। কামিনবাৰী বুলি কয় এটা জেগা আছে দৈমাৰা বুলি কয় জেগা এটা আছে। বাৰ মাইল আকৌ আমাৰ এইফালৰ পৰা টিপিও বেছি হেৰি নহয়। তোমাৰ তিনিশ মানত তেল ভৰাালে হৈ যায় টিপি ঘূৰি আহা।
অঁ তিনিশতে হৈ যায় নেকি?
উম বাৰ মাইলৰ পৰা বেছি আগত নহয়তো। আৰু
অ
আমি কলেজৰ পৰা বাহিৰে বাহিৰে মনে মনে গুচি যাওঁ ফুৰিবলৈ।
বা গৰমটোয়ে খাই মাৰিছে চুলিগাল দীঘল কৰাও মানে। দম।
অ তুমি চুলি কিয় কৰিছা?
অ মোৰ চুলি মানে দীঘল নাই মানে একদম মাথা বেয়া হৈ থাকে।
নাই মোক ভাল নালাগে তেনেকা।
হম।
তেনেকে মোক ভাল নালাগে বোলো। মই মানে হেৰিত থকা ভাল পাওঁ। অ মই
চুলি পূৰা সেয়াৰ খিনি মানে দীঘল না। একদম মানে গা জ্বলি আছে মাথা চাথা।
অ।
ৰিবন দি থৈ দিছো ওপৰত।
বাকী এনেই তুমি কিবা বিজনেচ চিজনেছ কৰা নেকি?
বিজনেচ চিজনেছ কৰা বুলি নহয় বিজনেছ বোৰ বৰ্তমান কৰা নাই এনে পাপাৰ মানে শ্বপিং মল এটা আছিল। ন তাতেই মানে কাম চাম লাগি থাকো আৰু
অঁ অঁ
মানে এতিয়া বাবা ঘৰত নাথাকে ন বাবা মানে গুৱাহাটী মানত মানে কাম কৰেগৈ না মানে কিবা স্কুলত এখনত কম্পিউটাৰ মাষ্টৰ কৰে সেইটো মানে শ্বপিং মল খন এনেই আছে। যে সেইকাৰণে মানুহ লাগি আছে তাতে চোৱা চিতা কৰি থাকো অ।
অ ঠিকেই আছে অ সেইটোৱে। চলিব পৰাটো হ'লেই হ'ল।
সেইটোৱে মানে কিনো কৰি থাকিবা ন ঘৰত বহি সেইটো কাৰণে তাতে থাকো কেতিয়াবা এতিয়া ঘৰলৈ আহিছো। হে মানে বোলো ফোনটাকে কৰি লওঁ।
মইয়ো অলপ তোমাৰ মাছৰুমৰ খেতি কৰি আছো।
হয় নেকি?
উম আকৌ খৰিন্দৰ ঘৰত খৰিন্দৰ ঘৰত মানে তোমাৰ হাঁহৰ ফাৰ্ম এখন। খোলা আছে তাতে খুৰীৰ লগত পাৰ্টনাৰশ্বিপ কৰিছো।
আচ্ছা এনে খোৱা নে নাই মাছৰুম।
খাওঁ। ত তোমাক ভুল লাগে নেকি?
খাই পোৱা নাই আজিলৈকে আৰু
আহ সেইকাৰণেতো ভয় খোৱা।
হা
মাংসৰ নিচিনা।
মাংস নিচনা নেকি কেনেকুৱা মাংস ব্ৰইলাৰ মাংসৰ নিচিনা।
অহ
উম
অ ব্ৰইলাৰ মাংস নিছিলে এট কৰ বাকী তুমি ক'ৰবাত ফব ফুৰিব ফুৰিব যোৱা নে নোযোৱা?
ফুৰিব যোৱা নাই বাৰু বৰ্তমান বাৰু।
যাব লাগে পাহাৰ চাহাৰ ইমান গৰম ঘৰতনো কি কৰিবা।
সেইটো। আৰু, হেৰিত যাম বুলি ভাবিছিলো এইটো অ। মই শ্বিলং বুলি ভাবি আছিলো, শ্বিলং মানে অকনমান ঠাণ্ডাটো অকণ উপভোগ কৰি আহো গ বোলো।
শ্বিলঙত,
শ্বিলং অ শ্বিলং যাম চাগে পোন্ধৰ তাৰিখ মানে যাম চাগে।
স আপুনি উ অ
শ্বিলঙৰ শ্বিলং এবাৰ দাম হে ক'ত কি এক এক্সপ্ কৰিব পাৰোঁ আৰু চাম গৈ পাইহে দেখা যাব আৰু
ে অ মানে জাগাবিলাক এনেই নাই কি কি আছে আৰু তাত আৰু চাবলগীয়া। শ্বিলং যোৱা নাই যোৱা কথা চলিহে আছে। নাই নাই যোৱা নাই যোৱা কথা চলিহে আছে।
গৈ পেলাই আহিব গৈ মজা জেগা।
যাম।
হ
মইতো ঘূৰি ভালে পাম মই এইবিলাক ঝাৰণা ঝাৰণা পাহাৰ বলেকা মই ঘূৰি বহুত ভাল পাওঁ সেইবিলাক। আহ মই নাভাবো মই যোৱাাতটো যদি এবাৰ ওলা বুলি ভাব মই ওলাই গলো আৰু। এ গৰমত। অলপ বতৰটো হেৰি হ'ব লাগে ডাৱৰীয়া ডাৱৰীয়া হব লাগে তেতিয়া আৰু ভাল লাগে।
উম বতাহ অকণমান দি থাকক
উম
তেতিয়া ভাল লাগে, এনেই একেইদিন ইমান ডাইৰেক্ট গুৰুডাল পৰিছে আজি।
কিমানলৈকে পঢ়িলা?
পঢ়া মানে এতিয়া পঢি আছো আৰু, পঢ়ি হোৱা নাই পঢ়ি আছো মানে এতিয়া বি এ ফ'ৰ্ট চেমিষ্টাৰ পঢ়ি আছোঁ।
অ ইণ্টাৰ্নশ্বিপ কৰি আছা নেকি তুমি?
উম উম। তুমি কি পঢ়ি আছা?
উম
ঠ
একেই চেম চেম
হয়
অ মাথা খাই দিছে ইটাৰ্ণশ্বিপে।
ঠিকে আছে এতিয়া লগৰ বুলিয়ে ক'ব পাৰো ন।
উম লগৰ বুলি ক'ব পাৰা আৰু।
উম
আৰু দুটা চেম আছে আৰু।
আৰু দুটা চেমৰ পছত অকণমান ফোন আহিছে নি?
ফোন আহি আছে।
অ।
ম ত কবা হা।
উম হ।
কোৱা খবৰ খাতি।
এইটো সেই এইটো কৰিলে মানে দো নত ডিষ্টাৰ্ব কৰি ল'ব পাৰিব তেতিয়াহে যদি হয়
হ'ব বে এইটো মোৰো হয় বহুতবাৰ
উম
এনে খবৰ খাতি
ঠিক আছে তেনে হ'ব ন খবৰ ভালেই তোমাৰ অ